আজি আমাৰ টপিকটো হ'ল খালে নিকি?
হয় কওঁক।
উম, তোমাৰ ফেমিলি বিষয়ে কিবা কোৱা।
মোৰ এনে ফেমিলিৰ বিষয়ে ক'ব গ'লে ধৰা মই মোৰ মা, দেউতা আৰু সৰু ভন্টি আছে। আৰু এনে
হয়।
আমি এইখিনি আৰু বেলেগ পৰিয়াৰৰ কথা ক'ব গ'লে আমিতো এনে জইণ্ট ফেমিলি ক'ব গ'লে বহুত মানুহ আছো আমি ঘৰৰে। আৰু এনে মানে ধৰক ক'ব গলে এতিয়া এনেকুৱা হৈ গৈছে আমি চব জেগাতে মানে বিজি থাকিব লগা হৈছে। সেইকাৰণে ধৰক কিবা কামতে হওক কলেজতে হওক পঢ়া শুনাতে ধৰি মানে ফেমিলি তত টাইম দিয়াৰ মানে সেইখিনি টাইমে নাথাকে আৰু ফেমিলিক যোনখিনি আমি প্ৰায়ৰিটি দিব লাগে। সেইখিনি কাৰণে মানে অলপ প্ৰব্লেম হৈ যায় ধৰা সেইকাৰণে মই এনেকুৱা কৰো যে যিমান খিনি পাৰো মই ফেমিলী টাইম দিব বিচাৰো। তাৰ পিছত আমি চবে একেলগে ভাত খোৱা তাৰপিছত অলপ সন্ধিয়া নাস্তাৰ টাইমত মানে চাহ-তাহ খোৱাৰ টাইমত তোমাৰ মানে কথা বতৰা কোৱা এনেকুৱা আৰু।
এতিয়া কি এনেকুৱা টাইম দিয়া নহয় নেকি?
এতিয়া এনেকুৱা টাইম দিয়া নহয় কাৰণ মই এতিয়া ধৰ কিবা যদি কামত যাওঁ বা দোকান থাকে দোকানত যদি যাওঁ তেতিয়াহ'লে ঘৰৰ টাইম দিব নোৱাৰো এনেকুৱা হৈ যায় আৰু।
ঘৰৰ মানুহ ইমান সময় নাপায় না চবেই এতিয়া চবৰ কামত বিজি থাকে।
হয়।
এনে ফেমিলি এনে তুমি যে ক'লা জইন্ট ফেমিলি এনে কোন কোন আছে?
এ জইণ্ট ফেমিলি ক'ব গ'লে আমি মানে আমাৰ আইতাৰ ধৰা চাৰিজন ভাই ককায়ক
অ'
আৰু তাৰে মানে আমাৰ মোৰতো জেঠাই হ'ল বাকী মোৰ দেউতা মানে চবতকৈ সৰু
অ'
আকৌ দেউতাৰ ওপৰত এজনী ভনীও আছে মানে বা আছে যেনে মোৰ পেহি হ'ল তেওঁ সেনেকুৱাকে ধৰা আমি চাৰি ভাই একেলগে থাকো আৰু চাৰিভাইৰ আকৌ এ লৰা আছে ছোৱালী আছে মানে মোৰ বা দাদা সেনেকুৱাকে আৰু দাদাৰো বাচ্ছা আছে ক'ব গ'লে বহুত আৰু
বহত ডাঙৰ ফেমিলি
ডাঙৰে অথচ
কিবা উৎসৱ-সুৎসৱ হলে কিবা উৎসৱ-সুৎসৱ হলে তোমালোকৰ ঘৰ পোৰা ভৰি যায় নেকি
সেনেকুৱাই আৰু আমাৰ ধৰা এইকেইদিন আগতে আমাৰ ঘৰত পূজা গৈছে তাতে ঘৰৰ চবে একেলগে আহিছো আকৌ বেলেগ আমাৰ বাঁহত যোনবিলাক বিয়া হৈ গৈছে বাঁহতো আহিছিল আকৌ কিছুমান দাদা বাহিৰত থাকে বাহিৰত জব কৰে দুজন মানে পঢ়ি আছে এনেকুৱাকে চবে আহিছে চব একেলগে হৈ কথা বতৰা ৰাতিটো ধৰি মানে আমি একেলগে আৰু এ এটা ৰুমত বহি চবে আড্ডা মাৰি আছো এনেকুৱা আৰু
সেনেকুৱা হলে ভালে হয় সেনেকুৱা আকৌ টাইম কিবা বিয়া অনুষ্ঠান বা পূজা পাতি কিবা এনেকুৱা কিবা হলে টাইম পোৱা যায় চবে আহিব পাৰে
অ নহলে চবৰ হাততে আৰু টাইমটো নাথাকে ফেমিলি কাৰণে বিজি থাকিব লগীয়া হৈ যায় আকৌ ফেমিলিৰ কাৰণে টাইম দিব গলে বেলেগ কামটো নহয় এনেকুৱা হৈ যায় আৰু
কেৰিয়াৰ কেৰিয়াৰ নহয়
অ' কেৰিয়াৰৰ কাৰণে প্ৰব্লেম হৈ যায় বা নাহে আৰু এই তোমাৰ অলপ কিবা ফেমেলিৰ বিষয়ে
আমাৰ বেছি নাই আমাৰ সৰু ফেমেলি মানে ক'ব গ'লে আমাৰটো ডাঙৰ ফেমিলি কিন্তু আমি বৰ্তমান মানে বিলেগকে থাকো এনে আমাৰ ঘৰত মা দেউতা পাঁচজন থাকো এনে আমাৰ
অ'
যোনটো ককায়েক ককায়েকৰ উম পাঁচটা পাঁচটা ল'ৰা পাঁচটা ল'ৰাতে দেউতা সৰু
মানে ককায়েক মানে ককাৰ আৰু
অ' ককায়েক পাঁচটা ল'ৰা পাঁচটাতে দেউতা সৰু আৰু চাৰি চাৰিজনতো জেঠাই হল আৰু পেহী আছে
ভালে কোইনঞ্চিডেন্ঞ্চ আমাৰ আমাৰ দেউতাও চবতকে সৰু জনে
আমাৰ দেউতা সৰু আকৌ আমাৰ পেহী বহুত পেহী আমাৰ সাতটা
অ
সাতটা পেহী পৰা দুটা দুটা নে এটা পেহী চাগে ঢুকাল
মানে এ এজনৰে মানে ধৰা তোমাৰ ককাৰে চব সাতজনী ছোৱালী আৰু বাকী কেইজন ল'ৰা
অ বহুত ডাঙৰ
অ
এটা এটা জেঠাই ঢুকাল এটা পেহী ঢুকাল অ
অ
মানে এতিয়া ইহঁতে মানে থাকে ৱেষ্ট বেংগলত আমাৰ ইয়াত নহয় ইমান কথা-পাতি নহয় মানে ফোনত হয় যোৱা ধোৱা নহয় আৰু বহুত বছৰ হ'ল যোৱা ধোৱা হোৱা নাই
অ'।
উম। মানে আমাৰ সৰু, সৰু পৰিয়ালয়ে কব গ'লে, এতিয়া ইঁহতক আমি আৰু নথ মানে কিবা ধৰা অকেচন টোকেচন যদি হ'য়, পূজা- পাতি তে তেতিয়া যোৱা নাই এতিয়া যদি মানে দুটা বাঁ আছে। আমাৰ যিটো মাজু জেঠাই, মাজু জেঠাৰ দুটা বাঁ আছে।
অ'।
এ ডাঙৰ বাটো যদি বিয়া মানে বিয়া যদি ঠিক হ'য়, তেনেহ'লে আমি যাব পাৰো, তেতিয়া মানে চব চবৰ লগে একেলগে মিলি আকৌ মানে, এইটো কি ৰিইউনিয়ন হ'ব যোনটো কয়।
অ'।
এনে যোৱা নহয়।
অ'।
আৰু ঘৰত ময়ে, ময়ে ডাঙৰ ল'ৰা। ভণ্টিও সৰু। ভণ্টি ক্লাছ ফৰত পঢ়ি আছে, মই কলেজ। আৰু দেউ তা, দেউতা, মা আৰু পেহী। আৰু কোনো নাই।
অ'। মানে সেই কেইজন একেলগে থাকো আৰু, মানে ক'ব গলে তোমালোকৰ, বৰ্তমান পাঁচজনীয়া ফেমিলি হৈ আছে আৰু।
অ', অ'।
আমাৰ আকৌ সেনেকুৱা নহয়, আমাৰ জইণ্ট ফেমিলি হৈ গল ন আমি চব একেলগে থাকো প্ৰায় ভাগ, ধৰ উম, এজন আমাৰ যোনটো মাজু বৰদেউতা, তেওঁ বেলেগকৈ ঘৰ বনাইছে, তেওঁ বাহিৰত থাকে, বাহিৰত মানে কি আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, অলপ মানে ডিচটেন্স।
ওচৰে পাজৰে।
অ', ওচৰতে আৰু, মানে তাতে আমাৰ মাজু বৰদেউতা থাকে, আৰু ডাঙৰ বৰদউতা, সৰু বৰদউতা আৰু মোৰ দেউতা আমি বাকী তিনিজন ভাই-ককাই, আমি ইয়াতে একেলগে আৰু।
অ'।
আগতে আছিল মাজো বৰদেউতাই একেলগে আছিল। পিছলৈ আকৌ, হেৰি হৈ গৈছে, মানে বেলেগকে ঘৰ বনাই লৈছে।
মানে এনে কথৰা বতৰাতো হৈ থাকে, এইটোয়ে ভাল।
হে কথা বতৰা বুলি কথা নহয়, মানে আমাৰ ওচৰতে না বেছি দূৰো নহয় অহা যোৱাত প্ৰব্লেম নাই, খোজ কঢ়িয়ে অহা যোৱা কৰিব পাৰি, সেইকাৰণে আহিয়ে থা কে, আমি যায়ো থাকো।
সেইটোৱে ভাল।
অ'।
পিছে, এইটো কি কই মাৰটিনিউ কিমান ডাঙৰ
হা?
তোমাৰ মাৰতিনি, মাৰটো ৰেডি কৰা
মাৰ, মাৰ ফেমিলি ক'ব গ'লেতো মাৰ আমাৰ মা আৰু মা আমাৰ মাহী ক'ব গ'লে টোটেল চা-চাৰিজন। ছোৱালী আৰু আৰু তিনিজন ল'ৰা। চাৰিজন আছিল, এজন সৰুতে ঢুকি গৈছে, ইমান সৰুতেও নহয়। ধৰা বেছি সবয় হোৱা নাই আৰু। এ, ওঠৰ ঊনৈশ বছৰতে এনেকুৱা মানে ঢুকি গৈছে। তে আৰু। আৰু বাকী আমাৰ এ, ডাঙৰ মামা যোনটো তেওঁ ঢুকাইছে। আৰু সৰু মামা, মাজু মামা আছে। আৰু বাকী চব মাহী, চব আছে আৰু।
যোৱা হয় ন' মামাহঁতৰ ঘৰত?
মামাহঁতৰ যোৱা হয়ে, মামাহঁতৰ ঘৰটো ইমানো দূৰ নহয় ওচৰতে। ধৰা আঠ ন কিলোমিটাৰ এনেকুৱা ডিষ্টেঞ্চৰ হয়, ইমানো দূৰ নহয়। সেয়া ওচৰত। অ' যোৱা যায় মানে এ, কিবা ইমাৰজেঞ্চি এটা হ'লেও মানে সোনকালে যাব পাৰি আৰু এনেকুৱা।
কাৰনে বেছি সময় নালাগে চাগে, আধা ঘণ্টা দহ মিনিট
এ, আঠ কি অ' সেনেকুৱাই আৰ দহ মিনিটো নহয়। ধৰা আধা ঘণ্টা এটা আৰু, অ'।
ত্ৰিশ চল্লিছ মিনিটতে?
অ'। এনে তোমালোকৰ মামাহঁতৰ ঘৰ, ঘৰ কোনফালে?
অঞ্চল পাহাৰত।
অ' আমাৰো বে আমাৰো বেছি দূৰ নহয় এই ৰাজঘাট বুলি যে কয়।
তাতে গেইট আছে। ককা, আইতা, ডাঙৰ মামা। তাৰপিছত আমাৰ ডাঙৰ মামা তাৰপিছত মোৰ মা। তাৰপিছত মোৰ সৰু মামা তাৰপিছত সৰু মাইী। চাৰিজন ট'টেল আৰু এজন আছিল। মাৰ আগত তেওঁ সৰুতে যেতিয়া মানে সৰু আছে তেতিয়া ঢুকাইছে। টো ইমান মানে নকয় আৰু শুনছোঁ আৰু।
অ', অ'।
দিয়া নহ
আৰু
বৰ্তমান মই মামাহঁতৰ ঘৰতে আছোঁ।
আচ্ছা আচ্ছা। মানে ফুৰিব গৈছা আৰু।
অ', অ'।
অ'।